এয়া শুবলৈছো তই
মই এ ভাত খাই পেলাই পুলত বহিছো
অ কিহে খালি
তোৰ মাছ আকৌ এনেকে ৰৌ মাছ খাবলৈ মন গ'ল বোলো ৰৌ মাছ অকণকে লৈ আহোগৈ বুলি গৈ পেলাই আনিলোগে তাপা বনাই মেলি খাই বৈ ওলাই আহিছো
অ কিহৰ লগত খালে ৰৌ মাছ
ৰৌ মাছটোৰ হেৰি দিছিলোঁটো নৰসিংহ ভেদাইলতা
অ
এইটো মানে তোৰ চান্লী লোকেল টো নহয় মানে
অ অ
দাই পুখুৰী দাই লোকেল মাছ তাৰ লোকেল শাক পাচলি
অঁ
উম ইয়াত মানে কোনো মানে কেমিকেল নাই আৰু পুৰা ধুনীয়া খাদ্য
তাকে ভালেই আজিকালিটো খাব পাবলে নাই
উম আমাৰ এই বাহনিত বিচাৰিলে আকৌ বাহনীত
অ
তহঁত মানে কি হয় চহৰৰ জেগা যে তহঁতি মানে সেইবোৰ এতিয়া নাপাওঁ আমাৰ গাঁৱত যে সেকাণে ভাল আৱ
তাকেহে আমাৰ ইয়াত একোৱেই নাই পাবলে
উম তহতঁৰ চপ কিনিয়ে খাব লাগে তহতঁৰ তা তাত এ ঢেকীয়াও কিনি খাব লাগে আমাৰতো ঢেকীয়া গৰুক খুৱাই
অ তাকে কি কৰিবি আও
অ, ক কিহে খালি?
মই হেৰি এই দহি কচু আৰু আলু ভাজি, দালি
দহি কচুটো কেনেকে খাই নো?
দহি কচুটো হেৰি আক ঠাই এৰিলে মানে দুদিনৰ আগতে কাটি থ'ব লাগে দেই নহ'লে খজোৱাই লগে লগে কাটি খালে মানে।
অঁ।
তাপা তাৰ হেৰিটো গুচাই পেলাই বাকলিৰ নিচিনা তাৰ মানে আৰ পাই যে আৰটো গুচাই পেলাই ভাজিব লাগে।
অ সেইটো কথা নি আমাৰ মানে কি হয় মায়ে বনাই নহয়, খজুৱাই মানে।
অহ।
জিভাখন খজোৱাই সেইকাৰণে মই নাখাওঁ, বেয়া পাওঁ।
সেই লগে লগে কাটি বনালে তেনেকুৱা হয়
উম।
আদা, নহৰু দিব লাগে।
উম। তহঁত তহঁতৰ তো হেৰি অ তাত জানো পাই জানো এ সেউজীয়া শাক-পাচলি গুৱাহাটীত?
নাপায়। কেতিয়াবা ওলাই বজাৰত কিন্তু সেইবোৰ চব সাৰ দিয়া বস্তু হয়।
উম।
অ আনি তাকে।
উম আমাৰ গাঁৱলীয়া মানুহকে ভাল দে, তহঁতৰ চহৰত থকা মানুহ বোৰতকে।
তাকে।
মন গ'ল বিন্দাজ খালোঁ, পূৰা ঘৰৰ শাক- পাচলি একো ভেজাল নাই, বেমাৰ- আজাৰ নাই। তহঁতি আও কেমিকেলদিয়াহে খাই আছ।
এতিয়ানো নাখায়নো কৰিবি কি খাবতো লাগিবই।
উম। আমি পুৰা খাই আছো আৰু লোকেলখিনি।
এনেকে কিবা হৈছেনে বাৰীত শাক-পাচলি?
ঢেৰ হৈছে আমাৰতো কি লাগে এইটো ভেন্দি লাগে, জিকা লাগে, দাংবদী লাগে, তিয়হ লাগে, ৰঙলাও লাগে কি লাগে চব পাবি এভ্ৰিথিং তই কিবা ফেন চলাই আছ নেকি ফেনৰ মাতটো আহি আছে?
ফেন অ।
উম
গৰম।
তাকে মোৰ গৰমৰ কোবত ফেন লগাই কামেই নাই সেইকাৰণে ওলাই আহিছোঁ পুললে কোনো নাই নিজান যে।
অ অ।
নহ'লে বৰ হুলষ্টোল হৈ থাকে এতিয়া বিন্দাছ পুৰা পুলত বহি অকলে অকলে ধুনীয়া হাৱা খাই আছো।
ভালেই আও।
ঘ আগফালে ভোল যে
গম পাইছোঁ অ'।
সেইকাৰণে কোনো নাই ন' পুৰা এনেকুৱা নিজানত পুৰা শুই মজা লাগে ঠাণ্ডা হাৱা।
উম।
এফালেতো আমাৰ হেৰিটো আছে বহুৱালে যে, এ পি ডি এছ এলৰ সেইটো গোটেই লাইট সোপা গোটেই, উম গোটেই লাইট সোপাৰ পোহৰ পৰি থাকে পুৰা।
অ' ভালেই।
উম।
গাঁৱত আও সেইটোৱে ভাল আও ওলাই যাব পাৰি, ধুনীয়া হাৱা খাব পাৰি গৰমত।
উম। তহঁতি কেনেকে আছ ইমান গৰমত?
কি কৰিবা আও তেনেকেই থাকো।
উম। বাকী, হুম মাটি আমাৰ টোটেল এ পাঁচ বিঘামান ৰুলে, আৰু আছ ছে ৰুবলে মানে। ৰুইছে অ'।
অঁ
মানে তোৰ কি হ'ল আমাৰ মানে এতিয়া পুৰা ৰ' ৰ'দ দিছে যে, ৰ'দ দিয়া কাৰণে পানীটো পুৰা নাইকিয়া হৈ গ'ল মানে।
অ'
সেইটোকাৰণে।
তাকে।
উম।
যাৱনে পথাৰলে?
পথাৰলে পথাৰলে মই নাযাও, মই মানে কি হয় গা গাঁৱলীয়া ল'ৰা হলেও মানে মই খেতি কৰি ভাল নাপাওঁ।
অ' কেলে?
আমি মানে খেতি কৰা মানুহ নহয় যে।
ইছ ৰাম।
আমি গাঁৱলীয়া মানুহ ধোদ মানুহ।
আমাৰ আকৌ মন যায় যাবলে।
তহঁতৰ চহৰত থকাবোৰ মন যাবই আউ, আমাৰ এতিয়া গাঁৱত থকাবোৰ চহৰলৈ যাব মন যায়, তহঁতৰ চহৰত থকাবোৰ গাঁৱলে আহিবলে মন যায়।
হ'লেও গাঁৱত থকা হ'লেও মন গ'ল হয় পায়।
উম।
ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া জাগা।
উম কাইলে নটা ত্ৰিশতে যাব।
অ' ময়ো যাম পথাৰলে চাৰিটাতে।
অ'
মামাহঁতৰ ঘৰলে যাম যে?
অ' ৰাস্তাতে বহি আছোঁ, গাড়ীবোৰ অহা যোৱা কৰি আছে।
অ' অ'।
পুৰা য'ত যায় সেইটো ৰাস্তা বনাই দিলে ন' পোৰা আমাৰ। আমাৰ হেৰিয়া বিধায়কে। বিধায়কে বনা বনালে।
অ'।
পোৰা গাড়ী এতিয়া হেৰি আকৌ আমাৰ গানটোৰতো আমাৰ এ' যোনটো ফ্ৰণ্টৰ যোনটো আমাৰ ঘৰৰ ৰাস্তা
উম।
সেইটো কি হ'ল তোৰ স্পিড ব্ৰেকাৰটো নিদিলে সেইকাৰণে পুৰা ফালি চালি যায় মানে।
অ'।
গাওঁত থাকিও হয় মানে।
তাকে।
পোৰা ফালি চালি যায় আৰু।
উম।
তাকে পোৰা পুলটোতে বহি লৈ চাই থাকোঁ আৰু মানুহবোৰকে কোন গৈছে কোন নাই যোৱা।
অ' ভালেই আও।
অ'।
অ' আমাৰ ইয়াত
বাকী তোৰ এই অ' বাকী তোৰ যে সেই গুৱাহাটীত কিবা পনীৰৰ সেইটা খুলিছিল নহয়, কেনেকুৱা হৈছে এতিয়া?
অ' ভালেই চলি আছে বাৰু।
কেনেকে কি
হা
কেনেকে কি চলাইছে এতিয়া।
কেনেকে মানে এতিয়া তোমাৰ হেৰি কৰোঁ অনলাইনো কৰোঁ অফলাইনো কৰোঁ বেচো তেনেকে।
উম। ৰেট কিমান লগাইছ?
হা
ৰেটটো কিমান লগাইছ?
এই ফিফটিকে টেমাকেহে ছিষ্টেম।
অ' টেমা চিষ্টেম বেছ নেকি, মানে হেৰিকে নেবিচ নেকি কেজি কে?
নেবেছো নেবেছো তেনেকে।
কেলেই?
তেনেকে বেচিবলৈ মানে কষ্ট হয় অলপ ঢেৰ ঢেৰ লাগিলে মানে অৰ্ডাৰ আহিলে নোৱাৰি বনাবলৈ।
অ'।
সেইটো কাৰণে।
আচ্ছা।
হা।
বনোৱাটো হেৰি অতে বনাই নে ৰুমতে বনাই নে কি বনোৱাতো? অ' কিমান বনাও?
দিনৰ তোমাৰ তিনি কেজি পাঁচ কেজি এনেকে বনাও।
অ'।
তাপা- হেৰি তোৰ ভাগৰ কিবা এটা খোলা কথা আছিল ন খুলিলি না নেকি?
নাই খোলা।
অঁ!
বাদ দিলো এতিয়া।
অঁ-
নেক্স বছৰ।
অঁ অঁ ঠিকে আছে।
এতিয়া নোৱিৰি না।
উমঁ!
পানীয়ে পানীয়ে হ'ল।
অঁ!
পনীৰটো বনাওতে কস্থ নহয়নে?
নহয় নহয়।
উমঁ - কি এ দিনে ডেইলি কিমান বনাওঁ?
ডেইলি মানে তেওঁ যদি অৰ্ডাৰ থাকে টেমাৰ মানে চি- তেনেকে তেতিয়া আঠ কেজিলৈকে হয়ঁ আৰ।
অঁ!
কেতিয়াবা।
উমঁ উমঁ উমঁ! কি কি দি বনাও।
গাখীৰ ভিনেগাৰ এনেকে।
অঁ!
কঠাল খাইছা নাই কঠাল?
কঁঠাল আমাৰ এইবাৰ লাগিছে, এইবাৰ কমচে কম বিছ - পঁচিছটামান লাগিছে কঁঠাল কিন্তু- খোৱাহে হোৱা নাই?
অঁ কিয়?
হুম!
কিয়?
কিয় মানে কি এ মই এবা খোৱাই নাই ক এটা খোৱাই খাবলৈ পোৱা নাই?
খাব লাগে।
খাব লাগিছিলে এতিয়া মানে খাবলে পোৱা নাই। পূৰা ফেনৰ পূৰা মাত দিছে তোৰ, ফেনখন ফেনখন অফ কৰি ল নেকি?
নকৰ।
অহ।
মানে এই ৰুমটো বহুত গৰম, ফেন অফ কৰিলে থাকিবই নোৱাৰো।
অঁ তেতিয়া নোৱাৰেই আৰু মানে।
সেই আক ভলটেজটো নাই যে সেইটো কাৰণে মাত দিছে ভলটেজ চহাই যোৱাৰ লগে লগে নাইকিয়া হৈ পৰিব।
উমঁ উমঁ, তোমাৰ মাতো অহা নাই গোটেই ফেনখনৰ মাতটোৱে আহিছে মানে খেটা খাটা খাটা।
অঁ!
এ এখন পুৰণা হ'ল মানে।
উম, কোৱালিটো গৈ আছে।
তাকে সলাব লাগিব।
উম, সলাব
অ'।